হেল্ল',
অ কি কৰি আছে?
এয়া ৰাস্তালে ওলাই আহিছো।
অ মই এই ফোন কৰিম বুলি ভাবিছিলোঁ বাৰু আপুনি ফোন কৰিলে ভালেই হ'ল কথা এটা সুধিবলে।
অ কোৱা।
আপোনালোকৰ ফালে বোলে আজি হেই নতুনকে গান এটা বনাইছে?
অ আমাৰ গাঁৱৰ ওচৰ লৰাখিনিয়ে আৰু ক'ৰবা অৰপা তৰপা ছোৱালী দু দুজনী মান আনি এনেকে হেৰি সৰু ল'ৰা- ছোৱালী কেইটামান গোটাই কিবা গা কিবা সৰু দয়া জাপি পিনে কিবা বুলি গান এটা বনাই আছে।
অ এজনী হেৰি মোৰ ভতিজা মানে তাইয়ে মোক কৈছিলে মই বোলো সেই সেইকাৰণে সুধোচোন বাৰু।
অ অ হই হেৰিয়ত গৈ পেলাই উম পাঁচ জুলাই ন' একদম হেৰিয়ত গৈ গেলেকণী হেইখন বৰষুণত। তো ল'ৰা মোৰ লৰা আমাৰ ল'ৰাও গৈছিলে।
কাৰ?
হে ভৰি হাত শেঙেটা পৰি গোটেই অৱস্থা নাই ঠাণ্ডাত।
অ' বৰষুণখনত সেই লৱাটোক কেলে তিয়ালে বাৰু।
তাকেহে বৰষুণ তিতা নাই কিন্তু তল ফাল প আ', আ' এ তল ফালৰ পৰা মানে জেকন আছিলোঁ, আছিলোঁ।
অ'
হেৰি আকৌ পেহীয়েক আছিলে পেহীয়েকো লৈ গুচি গ'ল।
অ'
তাপা এইকেইদিন তলফালৰ পৰা মানে জেকে জেকা নহয় জানো সেই বুকতে সেঙেতা লাগি লেগে মানে পানীত। হেৰিয়ত থিয় হৈ থাকোতে থাকোতে ভৰি হাত একেবাৰে সেই সুতুৰা সুতুৰ পৰি আহিছে।
অ'
আকৌ ধুৱাই পেলাই মিঠাতেল চিঠাতেল সানি দিছো। সি কৈছে অ' মা মোক লৰা-লৰিকে ভাত দে মোৰ ভোক ভোকত এতিয়া অৱস্থা নাইকিয়া হৈছে।
অ'তো আ হেৰি কি বুলি কয় এই গৰম পানীয়ে ধোৱাই দিব লাগিছিলে ভৰি হাতগিটা।
অ' ধু-ধুৱাই দিছোঁ তাৰপা সেই মিঠাতেল চিঠাতেল সানি মেলি এতিয়াহে ভাত খালে খাই বাপেক মোবাইলটো চাই পেলাই অকণমান বিচনাতে বহি আছে। তাৰপা বোলো কি কৰিলি ই অ', ইটোৱে সিটোক ই ল'ৰাটোৱে ছোৱালীজনীক ভাত খুৱাই দিছে ই ইটোৱে সিটোক ভাত খুৱাই দিছে। ভাতগিটা দেখি মোৰ ভোক লাগিলেই নহয়।
লাজ পাইছে মানে সি ল'ৰাটোৱে ছোৱালীজনীক ভাত খাই দৰা দিয়া দেখি আৰু ইমান লাজ লাগিছে।
অ' অ' সি মানে সেই সেইটো ক'ব জনা নাই তেনেকে।
অ' অ', ল'ৰাই কি কৈছে?
ল'ৰা এয়া আমাৰো আপোনাৰ ল'ৰা নকবই আ। মোবাইল নহ'লে নহয় বাপেকৰ লগত মোবাইল চা এতিয়া বহি আছে।
অ' বিনা মোবাইলত নাথাকেই আজিকালি ল'ৰা-ছোৱালী।
তাকে হেৰি এবাৰ দোকানলে গ'ল, গৈ পেলাই হেৰি আনিলে চিপছ আনি খালেহি।
অ'
ইমান দুষ্ট, ইমান দুষ্ট।
বতৰ ডাৱৰীয়া যে কিবা এটা খাবলে মন যায়ে।
দষ মিনিট মান শুলে নেকি? দশ, পোন্ধৰ মিনিট মান সেয়াই।
আৰু কিমান শুব আ মাকজনী শুই থাকিলে শুই থাকিব। কাপোৰ কানিবোৰ শুকালে নে?
উম কাপোৰ কানি, কাপোৰ কানি নকবই আউ।
এ ইমান জুবিয়াই জুবিয়াই, ইমান জুবিয়াই জুবিয়াই তিয়াব লাগিব বুলি কথা নাই নহয়।
এ হেৰি মানে কি হয় আগৰ পৰা তেনেকে তিয়াই থকা যে বেয়াও লাগে আক'। তাৰপিছত এই বিছ বিছনাতে চব মেলি-মেলি থৈ দিয়া আছে আউ।
সেইখন বিছনা এনেও ব্যৱহাৰ নকৰা নহয়। এতিয়া তাতে তেনেকে থাকক ওলমি ওলমি হয় নহয়?
অ' নকও এ বাউ।
উম
এনেই ই আগতে এনেই আজিকালিহে এনেকে আগতে হ'লে, আমাৰ আকৌ চাৰি পাঁচ দিনলৈকে নিদিয়ে ইখন বিচনালে শুবলে।
অ' অ', নিয়ম ধেৰ।
আগৰ দিনত।
এ' আগৰ দিনৰ নিয়মবোৰ - আগৰ দিনত এনেও ধেৰ নিয়ম। আজিকালি নিয়ম কমিলে আৰু, আগৰ নিচিনা নাই আৰু।
উম উম', এতিয়া কথাটো কৈছোঁ, ঘৰত কাৰণেহে, কথাটো কৈছোঁ। এনেই ধৰি লওক আপোনাৰ, এটা ৰুমত - থকা হ'লে বা, টাউনিয়া জেগাত থকা হ'লেটো তেনেকে মানিব লাগে।
সেইটোৱে, উম'। মা-মানিবই নামানিবলৈ উপায়ে নাই, ভাত-পানী - অ', নিজে বনাই খাবই লাগে।
উম', এতিয়া আমাৰ এই আমাৰ গুৱাহাটীত খুৰা এজন আৰু খুৰী আছে যে। খুৰীয়ে আছে এতিয়া, নবনালেতো উপায়ে নাই।
সেইটোৱে।
খুৰা থাকিলেতো বনাই দিয়ে। খু, কেতিয়াবা মানে খুৰা মানে দুদিন-তিনিদিনৰ কাৰণে বেলেগলৈ গুচি যাব লগিয়াও হয় নহয়।
উম।
তেতিয়া আকৌ , তেতিয়া মানে মই বনাওঁৱেই, উপায়টো নাই। ছোৱালীজনীকতো বনাই খুৱাবই লাগিব।
সেইটোৱে উম'। এ' আজিকালি -
অহ, তিনে দিনাখন আকৌ গোটেইখিনি ধুই-মেলি গেছ-চেছ, চফা চব ধুই-মেলি আক - কৌ হেৰি কৰি থয়।
উম', সেইটোৱে। এতিয়া কোনো নহ'লেতো তুমি অকলে বনাই খাবই লাগিব।
লাগিব অহ, এতিয়া মানুহকেইটা ধৰি লওক আছে বুলিহে।
উম' এ', তোমাক এদিনহে কোনোবা ওচৰ পাজৰ মানুহে দিব।
উম' সেইটোতো হয়েই। সদায় নিদিয়ে নহয়।
সদায় নিদিয়ে। তাৰপা গধূলি ভাত কিহে হ'ব?
তাকে। বাকী, এই চাহ-তাহ খালে নে সন্ধিয়া?
চাহ খালোঁ। চাহ এই, চিঙৰা আনিছিলে দাদাই।
অহ'।
চাটনি লগত। এ', এটা এটা খালোঁ আৰু।
অহ।
গেছে ধৰিব সেইবোৰ খালে।
সেইটো হয় বাৰু। এতিয়া সেই, এ' আজিকালি আপোনাৰ একো বস্তু তেনেকে খাবই নোৱাৰি অ' গেছৰ কাৰণে।
উম, গেছৰ লগতে মই খাইদিম আৰু। তাৰপৰা তোমালোকৰ ভাত - কিহে খাবা গধূলি? এতিয়া বা', ডা-ডাৱৰীয়া বতৰ, মাছ মাংস খাবলৈ মন যায়। মাংস -
ই' মাছ আছিলে আপোনৰ সেই, এ' - নৰসিংহ চিঙিম বুলি গ'ল। তাৰপা সি কুমজেলুকা-চুমজেলুকা বগাই থকা দে - খিবলে নোৱাৰে, দে, নেখাওঁ।
অ', আজি ডাৱৰীয়া বতৰ। বগাই থাকে যে।
অহ, বতৰটো ডাৱৰীয়া যে। তাৰপা বোলে নাখাওঁ নাখাওঁ। এই ওচৰ বৌ এজনীকে কৈছিলোঁ মই বোলোঁ, পিচি দিবা বুলি।
অহ।
তাকে সেই, সেয়াহে হ'ল আৰু। ত', বোলে এনেও মানুহটো - ঘিনটো অকণমানতে লাগে যে।
অ' তুন। বৰষুণ, এই কাৰেণ্টটো আছিলে পিচিবলে ভাল আছিলে। কিন্তু হেৰি নহয় আকৌ, এতিয়া সেয়াহে। এ' হয়ো বাৰু। ডাৱৰীয়া বতৰ, আৰু বস্তুতো দেখি থাকিলে মানে বেয়াও লাগে।
বেয়া লাগে অঁ'।
উমঁ।
বাকী' আপোনালোকৰ ভাত কিহেৰে হ'ব আজি?
আমা ডিম অনা দেখিছোঁ।
অঁহ'।
দুটাত তেওঁলে, আমালে মাংস অকণমান আনিছে নেকি মই ভালকে চোৱাই নাই। মালিকে মানে নেখায় যে এইবোৰ অঁ' ডিম দুটাত- তেওঁলে আনিছে। আমালে মাংস অকণমান আনিছে, এপোৱা মান হ'ব আমিও মও নেখাওঁ নহয় বৰকে।
এ' ল'ৰাই আপুনিয়ে'হে।
অঁ', সেই এপোৱাই হ'ব, এপোৱা হৈও ল'ৰা সেয়া খাইয়ো ল'ৰালে অকণমান- ৰাতিপুৱালে। সি সেই মাছ-চাছ বৰকে নাখায় মাং- খৰ জোল অকণমান হ'লে খায় মাংসটোও বৰকে নেখায়।
আৰু সেই তেনেকে খাবলৈ নো মনো নাযায়।
নেযায় অঁ',।
এ' আপোনাক খাওঁ-খাওঁ নিচিনা লাগে নহয় কিন্তু বনাই মেলি ওচৰত দিয়া পিছত ইমান তেনেকে খাব মন নাযায় আক'।
মন নাযায় অঁ', এই মোৰ লোকে বনাই দিলে অকণমান খাব পাৰো।
সেইটো হয় বাৰু, নি
উম, আৰু এতিয়া কি জানিছা নাই- এতিয়া যে সেই লাঙিত, জালত, এনেকে লগা মাছবোৰ যে- জুচোৱা। মোৰ মই যদি বাচিবলৈ হয় নহয় মই একদম নিষ্পত্তি খাব নোৱাৰো আও।
মইও নেবাচো নহয় মই সেই দেউতাহে বাচি দিয়ে।
মই বাচিলে মই কেতিয়াও খাব নোৱাৰো। মই সেই এতিয়া এইবোৰ মাছ যিমান ভাল মাছটো হ'লো মই কি কৰো- পুঠি মাছৰ বাদে বেলেগ মাছ হ'লে পিঁয়াজ চাৰি-পাঁচটামান দি গুৰিকে-
উম'।
সেই জলকীয়া-চলকীয়া দি তেনেকেহে ভাজো নহ'লে এনেকে এজনী-এজনীকে ভাজিলে খাব নোৱাৰো।
অঁ', মইও বেয়া পাওঁ পাই। যেনেকে-তেনেকে ভাজি দিয়ে কিন্তু সেই মই সেই কি কৰি ল'ম মানে পিটিকা কৰি ল'ম।
অ', মোৰ তেনেকে মোৰ কাষত পিটিকা-চিটিকা নহ'লে মিক্সিতো আছে নহয় চাট- নি কণ এনেকে মাছ দুটা দি জল নহৰু এটা দি চাটনিকে পিছো। ম‌ই ডাইৰেক্ট মাছকে খাব নোৱাৰো।
আমাৰ সেই একেবাৰে পুৰা সেই খৰখৰিয়াকে ভাজে তাৰপিছত পিয়াজ-চিয়াজ দি পেলাই মই- জলকীয়া তেল, বিজলকীয়া তেল দি দিছো তেল দি পেলাই পুৰা পিটিকা কৰি লওঁ এত তাইহঁতে এনেকেইে খাই ভাল পাওঁ।
অঁ', মোৰ তেনেকে অকণ-অকণ যাই সোদা দালিকনৰ সৈতে অকণ-অকণ তেনেকুৱা লৈ খাব মই কিন্তু অকল হেৰি খাব নোৱাৰো।
মও তেনেকে খাই বেয়া পাওঁ পুঠি মাছটো বাদে।
উমঁ, পুঠি মাছটো পায়ে বাকীবোৰ এতিয়া হেৰি- আৰু যেতিয়া-তেতিয়া ওলাই থাকিলে মনো নাযায় অ'।
সেই কিবা ঘিন লাগি যায় গে বেছিকে মাছ ওলাই থাকিলে। মই সেই আজি
থোৱা মাছখিনি আৰু কিবা-কিবি লাগে।
অঁ', আজি সেই পানী অকণমান বাঢ়িছে তাৰপা হেৰি দেউতাই যেনিবা কৈছিলে তে জালখন পাতোগে নেকি মই বোলো নালাগে নালাগে মোৰ পায় বৰ ঘিন লাগে এনেকে বেছিকে মাছ ওলাই থাকিলে।
নিজে নাখায় আকৌ তোমালোকৰ দেতাই।
নাখায় নাখায় অ'।
হলেও মানে ধৰি পেলা ধৰি পেলা লোকক দিয়াতোৱে হেঁপাহ আক'।
অ' আৰু সেই ধৰি পেলাই ভাল লাগে যে।
উম তাকে! কেহে! মা'হত তালে যাম বুলি কৈছিলা নহয়। নোযোৱা নি?
মাহঁতৰ তালে জানো হেৰি এ যাম বুলি ভাবো, আকৌ যাবলৈ মনো নাযায় দেখোন।
দেউতা মানে হেৰী এফালে যোৱা কথা আছে আপোনাৰ।
অ' কাইলে মানে যাব চাগে ন?
অ' আজি বতৰটো বেয়া হ'য় কাইলৈ মানে যাব চাগে আকৌ থকাকে গলে ঘৰখন অকলে এৰি থৈ যাব নোৱাৰি নহয়।
নোৱাৰা নোৱাৰা, মানুহজন যদি কামলৈ গুচি যায় অকলে অকলে হেৰি ঘৰখন কথাও নহয় এখন ঘৰ এৰি থৈ
উম আকৌ কামলে নগলেও নহয়। আকৌ আপোনাৰ আমাৰ মানুহজন অকলে থাকিবলৈও নোৱাৰে নহয়।
নোৱাৰে অকলে নোৱাৰে, আমাৰো অকলে বেয়া পায় মই হলেও ঘৰলে যাও কেতিয়াবা হেৰি গ'লেও উপায় নাই, সোনকালে গুচি আহো। কিন্তু এতিয়া সেই যোৱা কথা আছে ছাব্বিশ তাৰিখে।
অ'।
তাকে সেই মানুহটোক লৈ যাব লাগিব, অকলে এৰি থৈ নাযাওঁ।
কিবা আছে নেকি?
ভাবিছে সি মানে মাহঁত যোৰহাট যাব মাৰ কবিতা পুথি এখন উন্মোচন হৈছে। হ'ব তাৰপৰা আকৌ মায়ে শ্ৰীময়ী কাব্যশ্ৰী বটা পাইছিলে অলপ দিনৰ আগতে আকৌ এতিয়া শ্ৰীময়ী বটা পাব।
অ' পাইছিলো নহয়, মই সেই আপোনাৰ ষ্টেটাচত।
অ' সেই শ্ৰীময়ী বটা আনিবলে যাব। মই বোলো হেৰি মায়ে মোক লগ ধৰিছে বোলো, মই নেযাও ল'ৰাটোৰ সৈতে ইমান দূৰ।
অ'।
তাৰপা হেৰি কৰিছে উম মোক বোলে তই ঘৰকে ৰখিবলৈ আহিবি তেতিয়া ঘৰত চব যাব তেতিয়া দেউতা দেউতাই এনেই যাবলে নাপা পায়ে দেউতা-দেউতাকো লৈ যাম বুলি কৈছে। কলো লৈ যাবি হেৰি মই থাকিমগে আৰু মানে এনেই আমাৰ ঘৰো অকলশৰীয়ে হ'ব। হ'লেও মানে অইন নহয় এই জাৰ্চি এজনী আছে। সেই জাৰ্চ সিজনীৰ কাৰণেই মানে ঘৰ ৰখিবগে লাগিব।
উম সেইটো হয় বাৰু।
উম, এনেই হোৱা হলে মানে কথা নাই।
অ' সেই
আৰু তেনেকে আপোনাৰ ঘৰখন যিমান হলেওঁ গৰু-ছাগলী থাকিলে এতিয়া আপোনাৰ গৰু-ছাগলী নাই কাৰণেহে গৰু-ছাগলী থাক থকা হলে আপুনিও এৰি দিব নোৱাৰে নহয়।
নোৱাৰো অ' সেইটোৱে গৰু-ছাগলী নাই কাৰণে যেনিবা সেইটো সুবিধা আৰু মোৰ আও।
উম।
গৰু-ছাগলী পুহিম আৰু ল'ৰা-ছোৱালী পুহিবলৈ দিলেহে গৰু ছাগলী পুহিম।
হয় হয়, সেইটো হয় বাৰু।
স্কুলতো দিম, তেতিয়া যাব নোৱাৰা হ'ম নহয়।
উম্, উম্।
তেতিয়াহে পুহিম।
নহ'বা আজিকালি উপায় নাই।
উম্, জীৱ এটা বধ কৰিছোঁ মকৰা।
অ',
মকৰাৰ পৰা থাকিব পৰা নাই, ওচৰৰ ল'ৰা এটাই সেইটো ভয় কৰি, ল উলিয়াই আছেহি।
অ'।
আমাৰ এই কাষৰ ঘৰৰ ল'ৰাটো, সেই কিবা অ', হ'ব অ'।
উম্।